অ' হেল্ল' ৰোহান।
অ' মেনু ক?
অই কি কৰিছা?
এ, মই আছিলোঁ ৰ বহি কিনে কৰবি, গৰমত।
তাকেতো কেনে গৰম দিছিৰে। মই এনেই আছোঁ ৰ।
সিফালেও গৰম না, আ, মাহীহঁতৰ ফালে?
উম, ফালেও গৰম আছে।
অ' এই গৰমটো বহুত বাঢ়ি গৈছে, আগষ্ট মাহ আহকচোন আৰু বাঢ়িব গৰম।
আৰু বাঢ়িব আৰু বাঢ়ব।
সেইহেতু, থাকবা নোৱাৰা হৈছো আৰু এতিয়া। এচি নোহোৱাকে থাকবাই নোৱাৰা আৰু এনে এনে
নোৱাৰা আৰু এচিটোত থাকলেও ঠাণ্ডা লাগি থাকে, আ, ওলাই আহাৰ ফলত বাপ এ, যিটো গৰম লাগব।
সেইটোয়ে মানে এতিয়া যাৰ ঘৰত এছি আছে তাৰ ভাল, তাৰ ৰাতিও বঢ়িয়াকে টোপনি আহি যায়, আমাৰ নিচিনা গৰমত মানে ঘূৰি থাকিবা নালাগে বিচনাতে।
উম।
তাৰ মানে এইটো এচিৰ এটা লাভ আৰু সোনকালে টোপনি আহি যায়, ঠাণ্ডা পেলাই দিয়ে না গা চা।
অ' জলদি ঠাণ্ডা পেলে দে।
উম, আৰু এ চি যোনে যোনে মানে চলাই সিটো ব্লেংকেটটো উৰে না ৰাতি।
অ' ঠাণ্ডা পৰি যায় না বহুত।
এ, এচি এটা লাগে আৰু গৰম দিনত। কিন্তু সেই আৰু এচি লগালে লাইনৰ বিল বহুত আহে।
লাইনৰ বিলটো বহুত আহে।
যদি এতিয়া লাইনৰ বিল আহি আছে হাজাৰ বাৰশ, এচি লগালে আহিব পঁচিশ ছাব্বিশ। এনেকা আহি যায় আৰু।
উম, আৰু এই লাইক কিছুমান, লাইনটোতো বহুত খাই আৰু ধৰ এই লাইনৰ তাৰ বিলাকো বদলাব লাগে এনে কিছুমানৰ, আমাৰ তাতে বহাব খুজিছিলোঁ এ চি, কিন্তু আমাৰ কিবা লাইনৰ তাত আৰু এ চিটো কিবা দুই টন, তিনি টন, কিবা সেনেকা থাকে না এ চি বিলাক?
এই তোৰ সেই কৰিব লাগে, ৱাটটো বঢ়াব লাগে।
অ', লাইনত তাৰৰ অ' সেই ৱাটটো বঢ়াব লাগে।
অ'
এ তাৰপিছত, নবঢ়ালক আৰু চবেই।
উম উম, আমাৰ ইয়াতে এই একঘৰৰ এ চি আছে। বাকী ঘৰৰ ফেন আছে, ইয়াতে টিউশ্যন চেণ্টাৰতো লগাম বুলি কৈছে এ চি যে আমাৰ ৱাতটো হেই নাই, আমাৰ ৱাত বঢ়াব চাগে এতিয়া কেম্পাছত, এ চিৰ কাৰণে।
তহঁতৰ তাতেও এ চি লগাই দিব নেকি?
আমাৰ তাতে নলগায়, এডিচন চেণ্টাৰত লগাব না। সেইকাৰণে ৱাতটো বঢ়াব লাগব আৰু। উম, অলপ হাৱা-চাৱা আহিলে ভাল আছিল দে, টিউচন চেণ্টাৰৰ পৰা এ চিৰ
দৰজা-চৰজা খুলি থৈ দিবি তহঁতৰ
উম অ'
হে হে
এনেহেন মানে গৰমতে কৰ'বাত এনে গৰমত মানে ক'ৰবাত তোৰ ঠাণ্ডা জেগাত ধুনীয়াকে পুখুৰীৰ কাষত যায় গছ-চছ তাতে যায় কিবা বহি থাক ব ইচ্ছা যায় আৰু বঢ়িয়াকে কিবা খালোঁ, গৰমৰ দিনত টেঙা খাব ইচ্ছা যায়।
উম-উম, সেনেকা, পুখুৰীৰ চাইদত-পুখুৰীৰ পানী বিলাকো গৰম হৈ গৈছে এতিয়া।
এ এনে আৰু এনে ঠাণ্ডা জাগাত যায় বহি থাকবা বঢিয়া লাগিল হয়।
অ', গছৰ তলে চলে যায় বহি থাকিব পাৰি। কিবা আম-চাম কাটি কিনে খা, নেমু চৰ্বত তৰ্বত গনে টেঙা-চেঙা
এ মজা লাগি গ'ল হয়ৰে এনে হ'লে, কিন্তু আমাৰ ইয়াতে জাগাই নাই না সেনেকুৱা।
আছে এটা জেগা এনেকুৱা খামৰেঙা বুলি।
এ দূৰ হৈ যায়, ঘৰৰ ওচৰত নাইয়ে এনেহেন
উম দূৰ, ঘৰৰ ওচৰত নাই
ঘৰৰ ওচৰত মানে একোৱে নোহোৱা গৈছে আৰু লাহেকে
চব উন্নয়ন কৰোঁতে-কৰোঁতে চব বস্তু ভাঙি-চিঙি নোহোৱা হয় গৈচি ন?
সেইয়ে সেইকাৰণে মই তোৰ লগত অলপ এনেকুৱা মানে কথাই পাতিব খুজিছোঁ আজি। অৰ্থনীতি আৰু প্ৰযুক্তিৰ কথা অলপ
অৰ্থনীতি আৰু প্ৰযুক্তিৰ?
উম', তইতো জানই, আধুনিক বিশ্বত অৰ্থনীতি আৰু প্ৰযুক্তি মানে নে, এক বহুত গভীৰভাৱে জৰিত না, আৰু য'ত নতুন প্ৰযুক্তিয়ে উৎপাদন, ব্যৱসায়, শিক্ষা, কৃষি, চিকিৎসা, বেংকিং, মানে এইবোৰ বস্তুত বহুত পৰিৱৰ্তন আনি দিছে। আৰুটো কোনোবা দেশৰ অৰ্থনৈতিক উন্নয়নৰ অন্যতম মূল্য চালিকাই মানে বিজ্ঞান আৰু প্ৰযুক্তিয়েই
উম।
আগতে অৰ্থনীতি আছিল কি তোৰ, কৃষি আৰু পৰম্পৰাগত উদ্যোগৰ ওপৰত নিৰ্ভৰশীল আছিল আগত তে, কিন্তু এতিয়া আজিকালি টো আৰ্টিফিচিয়েল ইণ্টেলিজেন, ৰবটিকচ, ইণ্টাৰনেট, ডিজত তেল পেমেন্ত, ই কমাৰ্চ, ক্লাউড কম্পিতিং তাৰপিছত অ'টো মেচন, এই বস্তু বস্তুবোৰত মানে সলনি হৈ গৈছে। এতিয়া আৰু আগৰ নিচিনা নাই আৰু, আৰু মানে যিবোৰ দেশ প্ৰযুক্তি- আগবাঢ়িব সেই দেশ মানে অৰ্থনৈতিক ভাৱেও বহুত শক্তিশালী হৈ যায় আৰু আজিকালি, সেইটো বস্তু মানা হয় আৰু। এনেই তই প্ৰযুক্তি মানে কি বুলি ভাবা? মানে- চৰি, অৰ্থনীতি মানে কি বুলি ভাবা?
অৰ্থনীতি মানে মোৰ মতে ধৰ উৎপাদন হওঁক, বিতৰণ হওঁক, বাণিজ্য সেৱা বা উপভোগ আৰুতো সম্পদৰ ব্যৱস্থাপনা আছে সেই বিষয়ে মানে অধ্যয়ন কৰা আৰু। আৰু মানুহে মানে কেনেকৈ ধৰ মানে সীমিত সম্পদ ব্যৱহাৰ কৰি মানে ধৰ নিজৰ যিবিলাক প্ৰয়োজন আছে, সেইবিলাক প্ৰয়োজন পূৰন কৰে মানে, সেই বিষয়ে মানে অৰ্থনীতিত অধ্যয়ন কৰা হয় তাৰমানে।
আৰু মই যে সুধিছিলো প্ৰযুক্তি মানে, সেইটো
আঁহ' প্ৰযুক্তি প্ৰযু প্ৰযুক্তি মানে হ'ল- তাৰ বিজ্ঞানৰ যিটো জ্ঞান আছে, সেই জ্ঞানটো ব্যৱহাৰ কৰি তৰ যিবিলাক আমাৰ সমস্যা থাকে সমস্যাবিলাক সমাধান কৰা।
য'ত নতুন যন্ত্ৰই হওঁক, নতুন পদ্ধতি হওঁক, আৰু যিটো উন্নত সেৱা সেই সেৱাটো সৃষ্টি কৰা মানে প্ৰযুক্তি বুলি কয় আৰু, আৰু ধৰ কম্পিউটাৰ, মোবাইল, ইন্টাৰনেট, এ আই তাত ৰবট, উপগ্ৰহ এইবোৰ মানে প্ৰযুক্তিৰ এটা এটা তাৰ মানে উদাহৰণ হয় আৰু।
এনে অৰ্থনীতি আৰু প্ৰযুক্তি দুটাৰ মাজত সম্পৰ্কটো কি?
সম্পৰ্ক মানে চা, প্ৰযুক্তিয়ে মানে যিটো উৎপাদন আছে আমাৰ, সেই উৎপাদনতটো বৃদ্ধি কৰে। আৰু খৰচটো অলপ কমাই দিয়ে, আৰু সময় ৰক্ষা কৰে। আৰু তাৰপাছত তাৰ ফলত কি আৰু নতুন বজাৰ সৃষ্টি কৰে, আৰু ইয়াৰ ফলত মানে যিটো অৰ্থনীতি আছে, মোৰ অৰ্থনীতি অৰ্থনিতিটো মানে দ্ৰুত গতিত বৃদ্ধি পায় আৰু।
আচ্ছা, এনে কৃষি ক্ষেত্ৰত প্ৰযুক্তিৰ ভূমিকাটো কি?
বেয়া কৃষি ক্ষেত্ৰত মানে চাহ অহ আধুনিক যুগ যিবিলাক কৃষি যন্ত্ৰ আছে, ড্ৰোন আছে উপগ্ৰহৰ তথ্য হওঁক, উন্নত বীজ হওঁক যিবিলাক সৰুলৰাচালিত পানী পাম্প আছে, তাৰপিছত স্মাৰ্ট ইৰিগেশ্যন হওঁক আৰু যিবিলাক মোবাইল এপ আছে, এইবিলাক মানে কৃষিত মানে অধিক লাভ জনক কৰি তুলিছে, আৰু তাৰ মানে।
আচ্ছা, আৰু কাৰখানাত প্ৰযুক্তিৰ প্ৰভাৱটো কেনেকুৱা?
কাৰখানা চাহ এই বিলাক ৰবটিক হওঁক, অটমেচন হওঁক আৰু কম্পিউটাৰ ক্ৰট্ৰল কৰা মেচিন আছে আৰু সেইবিলাক মেচিন মেচিন মানে ব্যৱহাৰ কৰি মানে এৰ প্ৰযুক্তিত যিবিলাক মানে কৰ্মচাৰী আছে সেইবিলাকে মানে উৎপাদনতটো বৃদ্ধি কৰিছে তাৰে পিছত মান টো অলপ উন্নত কৰিছে মানে যিটো কোৱালিটি কোৱালিটিটো উন্নত কৰিছে তাত মেচিনবিলাক ব্যৱহাৰ কৰা বিলাক সময় অলপ ৰাহি হৈছে। আৰু যিবিলাক অপচয় হৈছে অপচয় বিলাক মানে হ্ৰাস হৈছে আৰু আগত
অঁ আৰু ডিজিটেল ইকনমি বস্তুটো কি?
ডিজিটেল ইকনমি মানে হ'ল ইণ্টাৰনেট আৰু যিটো ডিজিটেল প্ৰযুক্তিৰ আছে। সেই সেই ওপৰত মানে ধৰ নি নিৰ্বৰশীল নিৰ্বাহশীল যিটো অৰ্থনীতি আছে সেইটো কি ডিজিটেল ইকনমি বুলি কয় আৰু
আৰু তাৰ যিটো অনলাইন চপ, চপিং হওক, ডিজিটেল পে'মেণ্ট হওক, মোবাইল বেংকিং তাৰে পিছত, ত অনলাইন এডুকেশ্যন, ফ্ৰীলেঞ্চিং এইবিলাক মানে ইয়াৰ অংশ আৰু মানে।
ই কমাৰচ বস্তুটোৱে অৰ্থনীতিটো কেনকে হলনি কৰছে?
ই কমাৰ্চটো মানে চা, ই কমাৰ্চৰ ফলত মানে আমি ধৰ, যিকোনো বস্তুৱে এটা মানে ধৰ অনলাইনত যিকোনো এটা বস্তু আমি, ঘৰতে বহি মানে কিনবা পাৰু আৰু,
আচ্ছা
তাৰে পিছত, ধৰ যিবিলাক ক্ষুদ্ৰ ব্যৱসায়ী আছে সেইবিলাক মানে আ তেওঁলোকৰ, এটা মানে লিংক একাউণ্ট অপেনিং কৰিবা, এটা ৱেছাইড খুলি কিনে। তেওঁলোকৰ বস্তু বিলাক মানে বজাৰত বজাৰত, মানে বিক্ৰী কৰিব পাৰে বা দেশ বিদ্যয়ালয়ৰ মানে সামগ্ৰী বিক্ৰী কৰিব পাৰে আৰু মানে,
অ এনে ডিজিটেল পেমেণ্টৰ সুবিধাটো কি?
অ ডিজিটেল পেমেণ্টৰ সুবিধাতো মানে চাবি, ধ যিটো নগদ ধনৰ প্ৰয়োজন আছে সেই প্ৰয়োজন তোমাৰ অলপ কমি যায়। বা লেন দেনটো অ দ্ৰোতভাৱে হৈ যায় আৰু মানে। আৰু যিটো স্বচ্ছতা আছে স্বচ্ছতাটো বৃদ্ধি পায় আৰু, অনলাইন ব্যৱসায়টো সহজে আৰু,
গোটেই ভূমিকাটো কি?
আই টি খন্তৰ অৰ্থনীতিত কি ভূমিকা মানে? আই টি খন্দৰ মানে ধৰ, সেই আৰু যিটো লাখ লাখ চাকৰি আছে সেই লাখ চাকৰি বিলাক সৃষ্টি কৰিছে আৰু আই টি খণ্ডই। অ জব চব ডেভেলপমেণ্ট হওক চাইবাৰ চিকিউৰিটি। ডাটা এনালাইচিছ তাত আৰ্টিফিচিয়েল ইন্টেলিজেন হওক তাত ক্লাৱ কম্প, বিউটিং এইবিলাক মানে বিশ্বজুৰি, এই মানে বিশ্বজুৰি মানে নতুন নতুন সুযোগ সৃষ্টি কৰিছে আৰু মানে,
অ এনে এ আই বস্তুটো অৰ্থনীতিত মানে, সহায় কেনকে কৰিছে?
এয়াই মানে ধৰ উৎপাদন বৃদ্ধি কৰিছে তাত চিকিৎসাই হওক শিক্ষা হওক, বেংকিং হওক, কৃষি হওক, বা পৰিবহন আৰু এইটো গ্ৰাহকৰ সেৱা আছে সেই সেৱাটো উন্নত কৰিছে। তাৰপৰি ধৰ বহু কাম মানে কম সময়ত মানে অধিক নিখুত ভাৱে সম্পন্ন কৰিছেই আৰু মানে।
আচ্ছা
ঠিক আছে।
আৰু মানে ষ্টাৰ্টআপৰ গুৰুত্বটো কি?
ষ্টাৰ্টআপৰ গুৰুত্ব, ষ্টাৰ্টআপৰ গুৰুত্ব চাবি ধৰ মানে ধ নতুন এট নতুন ধাৰণা এটা বা নতুন উদ্যোগ হওক তাত নতুন প্ৰযুক্তি, আৰু যিটো যিবিলাক মানে নতুন কৰ্ম সংস্থান আছে সেইবিলাক মানে অৰ্থনীতিটো, অধিক শক্তিশালী কৰি তুলিছে আৰু ষ্টাৰ্ট আপে মানে যিবিলাক যুৱক যুৱক আছে যুৱকসকলক মানে উদ্যোগী হবলৈ মানে উৎসাহিত কৰিছে আৰু মানে আত্মনিৰ্ভৰশীল হবলৈ উৎসাহিত কৰিছে আৰু
এই বেংকিং খণ্ডত প্ৰযুক্তিৰ ভূমিকাটো
বেংকিং খণ্ডত প্ৰযুক্তিৰ ভূমিকা মানে যিবিলাক অনলাইন বেংকিং আছে তাৰপিছত এটি এম হওক মোবাইল বেংকিং বেংকিং ইণ্টাৰনেট বেংকিং ডিজি টেল ৱালেট এইবিলাকে মানে বেংকিং ব্যৱস্থাটো মানে অধিক সহজ কৰি তুলিছে আৰু মানে স্পীডত অধিক কৰি তুলিছে আৰু দুৰ্ত কৰি তুলিছে আৰু এইবিলাকৰ যোগে পইচা বিলাকৰ এটা ইমিডেট আৰু মানে এজন ব্যক্তিক লৈ পঠাই দিব পাৰো মানে কম সময়তে আৰু নগদ ধনৰ ব্যৱস্থা টো মানে কমাই দিছে লেন দেনটো
অ আচ্ছা স্বাস্থ্য খণ্ডত প্ৰযুক্তিৰ অৰ্থনৈতিক গুৰুত্বটো কি
চবে যিটো টেলিমেডিচিন আছে তাৰপিছত এ আই ডা ডাইগনজিছ হক তাপিছত ডিজিট টেল হেল্থ ৰেকৰ্ড হওক আৰু মানে আধুনিক চিকিৎসাৰ যন্ত্ৰই মানে যিটো উন উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰিছে আৰু মানে আৰু যিটো চিকিৎসা ব্যৱস্থা আছে সেই চিকিৎসা ব্যৱস্থাটো মানে অধিক দক্ষ কৰি তুলিছে আৰু
অ এনে শিক্ষাত প্ৰযুক্তিৰ ভূমিকাটো কি
শিক্ষাত প্ৰযুক্তিৰ ভূমিকা শিক্ষাত মানে কি হব চা শিক্ষাত প্ৰযুক্তিৰ ভূমিকা ধৰ এটা অনলাইন ক্লাছৰ চিষ্টেমটো আহিছে এটা ডিজিট টেল লাইব্ৰেৰী হওক তাত স্মাৰ্ট ক্লাছৰুম হওক ভাৰ্চুৱেল ৰিয়েলিটি লাৰ্ণিং হওক তাতে আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চ এইবিলাক এইবিলাক বস্তু বস্তু মানে শিক্ষাটোক মানে অধিক সহজ কৰি তুলিছে আৰু মানে সুলভ কৰি তুলিছে আৰু মানে
আচ্ছা এনে প্ৰযুক্তিৰ অসুবিধা কি কি আছে
প্ৰযুক্তি মানে চা অট'মেশচনটো অহাৰ ফলত মানে ধৰ কিছুমান চাকৰি মানে কমি যাব আৰু মানে এ ধৰ মানে তেতিয়া ধৰ কিছুমান মানুহ কৰ্ম সংস্থাপনহীন হৈ যাব আৰু মানে বেলেগ কামত ধৰবা লাগব বা সেই কামটো এৰা যাব আৰু আ তাৰ পিছত আৰু যিটো চাইবাৰ ক্ৰাইম হওক ডাটা প্ৰাইভেছি হওক ফেক নিউজ তাত ডিজিটেল এডিকচন আৰু মানে দক্ষ দক্ষতাৰো অভাৱ অভাৱ দেখা যায় এইবিলাক মানে ডাঙৰ ডাঙৰ সমস্যা আছে আৰু মানে প্ৰযুক্তিত
অ আৰু ভাৰতত প্ৰযুক্তিয়ে কেনেকৈ অৰ্থনীতিটো উন্নত কৰিছে
তাত ডিজিটেল ইণ্ডিয়া হওক ষ্টাৰ্ট আপ ইণ্ডিয়া মেক ইন ইণ্ডিয়া আই টি এক্সপৰ্ট